অ'
তাকে খালো খালো তুমি?
আমি খাই শুবলৈ লৈছোঁ। স্পিকাৰ টো নোলায়।
অ তাকে এই এইটোৱে কেনেকে ভাত আমাৰ মঙহ
অ মঙহ অহ!
আৰু সেয়াই তিয়ঁহ। পিয়াজ।
অহ!
বিদ্যালয় আজি নগলো। আজি ৰাভা দিৱসৰ উদযাপন কৰা হৈছিলে যে, এ এই তাৰ উপলক্ষে সেয়ে নগ'লো।
আহ আৰু
সেয়া ধেনু দাৰ সৈতে কথা পাতি আছে, ছোৱালী পুৰণা ঘৰলৈ গৈছিল কেই জন চাৰিটা। চবে ভাত বনাবলে আমি বহিছে আমি। খালো মাই এই খাব লৈছো। তোৰ বেয়াই আৰু তোক- টুপকা বৰষুণ দি আছে।
অঁ, মংহ কোনে আনিলেগে?
মংহ খুৰাই মই আনিলোগে।
ভাইটি টোপনি গ'ল।
অঁ, মহীহেত? অঁ, মামিহেত?
মামীয়ে মোবাইল চাই আছে।
অঁ। তাকে শ্বিলং যোৱা কথাটো কি হ'ব?
শ্বিলং যোৱা কথাটো হৈছেগে।
বতৰ পানী ভাল হ'বতো, চেচা হ'ব হে পালে।
ভাল লাগিব।
চা নহয় তাত পুৰা ধুনীয়া জেগা।
আছে।
ট্ৰেইন আছে, চাই, ইয়াৰ পৰা চাই পৰা চাৰে দহটাত। তাৰপৰা গুৱাহাটী পল্টন বজাৰত তাৰ পৰা গাড়ী লৈ পেলাই আমি শ্বিলঙৰ অভিমুখে ৰাওনা হয়।
অঁ, অঁ, অঁ। গুৱাহাটীত ৰখাতো নহ, গুৱাহাটীত ৰখাতো নহয় ন?
গুৱাহাটীত ট্ৰেইন গম্প নামি আৰু তাৰ পৰা লাহেকে গুচি যামগৈ আৰু। তাৰপৰা আকৌ শ্বিলঙৰ পৰা উভতি আহি লাহে আকৌ ট্ৰেইনত উঠি আকৌ ঘৰমুৱা হ'ম আৰু।
তাকে।
এই তহঁতৰ গৰু পোৱালিটো ভাল হৈছেনে?
ভাল হৈছে অলপ অলপ তেনেকে
আমাতো, আমতো মুখখন চাবই নোৱাৰি। আমাৰ গৰু পোৱালিটো মুখখননৰ ফুটা এটা হৈ গ'ল, এনেকে এক চলকা এৰা গুচি গুচি গল
অ', অ', গোটেই মঙহ সতি এৰাই যায় যে দেখ
অ', এ তই ওচৰলৈ যাব নোৱাৰ মানে, এলপ কিবা লাগিছিলে উম, এইটো দেখিলে মই ভাত খাব নোৱাৰোঁ। গোন্ধাইটো গোন্ধাই মই অথনি এলা মই হালধিত হালধি মাৰি দিবলৈ গ'লো। তাপা মাইবলৈ গৈ একদম ধৰিলো মুখতে সোমাইছে গোন্ধ, ককাই বান্ধিছে আৰু। মই হেৰি কৰি আছো। উপায় নাই না।
ককা আইতা শুলে নি?। অ', ভন্টি পঢ়িলে এতিয়া তালৈ গৈছে। উম। ভাত কিহে-ভোজন কিহে গ্ৰহণ কৰা হল।
এশ টকা আনিলোঁ। তাই ৰান্ধিলে। তাই আমি, লাহেকে আৰু গোটেইকেইজনে খালো আৰু। আৰু লাঙিত লগা মাছ আছিলে, দুই এটা লাঙিত লগা মাছো আছিলে পুঠি খলিহনা।
ৰুমত ধনঞ্জয় আছেনে।
ধনঞ্জয় আছে, বাকী পৰিয়ালটো নাই আজি গৃহমুখী হৈছে তেওঁলোক। আকৌ লোৱা দুটা নাই লোৱা দুট টা ঘৰলৈ গ'ল, এতিয়া ক্লাছ নাই যে। ধৰা, তিনি মিনিট হলে নহব আমনি লাগিলেই। দশ কিমান হ'ব লাগে লৰা।
দশ মিনিট হৈ-, কৈয়ে দিলে এতিয়া আও এইটো ভূল, এইটো ৰিজেক্ট কৰি দিব।
কেলে?।
এইবিলাক কথা ইয়াত কব নালাগে ন। কেইমিনিট পাতিলে হ'ব। ৰিজেক্ট হৈ গল এতিয়া কাম নাই আৰু
হেই অ হ'ব
ৰিজেক্ট কৰি দিব কৰি দিলে নহয় সি উম সেইটো কৰি
কি মানে দহ মিনি হোৱাাছত অ'মেটিক নিজ নিজে হ' বুলি কৈ ৰা
দহ মিনিট নহলেও কথা নাই ভালকে যদি তিনি মিনিটটো পাতে সেইটো ৰূপচাৰী
উম! এতিয়া আমি পাতি আছো কেতিয়া এতিয়া যে এতিয়া যে আমি যে পাতি আছো এতিয়া যে পাতি আছো কিবা হ'বনে?
দে মবাই কিবা এটা দিবছৰ হ
উ
মনল খাইছ
ফুল! মাংস। হয়। আ। তই লৰাবলাকৰ লগত পাতোতে কি পাত?
এইবিলাক ধঢেৰ কিবা কিবি প ক'ৰবালৈ যোৱা প্লেনিিং কৰ'ৰবাত গাঁৱৰ পৰা তীৰ্থ ভ্ৰমন চাম সেইবিলাকৰ প্লেনিনং কৰ'ৰবাত খেলে আছে স সেইটো! খেলত কোন কোন দলে খেলিব
আজি চি বিহা গান ভাওনা আছে। অ অসবাহ ভাওনা আজি কেইবটা জেগাতো আছে।
অ অ!
অ' অ'
অ' হব।
দেই।
অ' হ'ব উম হ'ব!
অ!